হেল্ল'।
অ'।
শুনিছা।
অ', শুনিছো।
খবৰ খাতি ভালনে?
কাৰ মোৰ?
হয়, হয় আপোনাৰে।
অ', হেৰি ইমানটা ভাল নহয় মোৰ।
উম, ঠিক হ'ব, হ'ব দে হৈ যাব ভাল হৈ যাব এনেও। ভাত-পানী, খোৱাপানী হ'ল নে নাই?
ভাত-পানী, খোৱাপানী নাই হোৱা।
নাই এতিয়ালৈকে নাই অহা।
মানে ঘৰ হিচাপত মই খোৱা নাই, মানে মোৰ পেটত যোৱা নাই।
আচ্ছা আচ্ছা গেছ চেছ হৈছে চাগে। তুমি ভালেকৈ ফোন কৰি গম পাইছা তোমাকো মই ফোন কৰিম বুলি ভাবিয়ে আছিলো।
হয় নেকি?
হেল্ল'
ঠিকেই আছে বাৰু।
হেল্লো '
অহ।
ভালে কৰিলা তুমি ফোন কৰিলা ময়ো তোমাক ফোন কৰিম বুলিয়ে
মই ভাবি আছিলো মই এতিয়া ভাবি আছিলো মই ভাবি আছিলো মই ফনটো কৰিছো আৰু এনেও চাব এনেই আছে ঘৰত। তাক আকৌ মই ভাবিছো না আকৌ কিবা কৰি থাকিব কৰি ল।
মানে তোমাৰ এই তেতিয়া কৰিছিলে যে তাৰপিছত তোমাৰ ভাত পানী খাই পেলাই একদম মাজ এতিয়া আকৌ মানে লাগিম আৰু। সৰু সুৰা কিবা কিবি কামত। তাৰপিছত কি? হেৰি মানে মই সন্ধিয়াৰ পৰা কিবা টাইম নোপোৱা নিচিনা হৈ যাওঁ সেইটো কাৰণে।
অঁ মই গম পাইছো তোমাৰ এনে জবটো হৈছে।
জবটো ভাল আছে।
অঁ, অঁ।
তাকে আৰু। তুমি মানে এইটো আমি মম' খাবলৈ যাম বুলি ভাবিছো মই সন্ধিয়া ত' তোমাক মানে সেইটো কাৰণে সুধিব বুলি ভাবিো যাবা নি
নাই পইচা নাই মোৰ তাত, অঁ। প্লেচ?
প্লেচ ত কোনটো ভাল হ'ব সবতকে? এটা মই সেইদিনাখন ৰিল দেখিছিলো কোনোবা ল'ৰা এটাই বেচে কিব
অঁ, অঁ, অঁ, অঁ, অঁ, অঁ, অঁ হয়। হয়। অঁ হয়, অঁ হয় হয় হয় হয়।
সেইটো কোনখনতে আছিলে?
অঁ সেইটো তোমাৰ সেইটো ত্ৰিবেণী ত্ৰিবেণী। ত্ৰিবেণী নহয়, নহয়
এ, তোমাৰ গ'ল গ'ল তোমাৰ গ'ল।
আৰে নহয়, মুৰা তেঁতেলী মানে মই ত্ৰিবেণী আৰু মুৰা তেঁতেলী মানে, কনফিউজ হৈ যাই মানে, কোনটো মুৰা আৰু কোনটো তেঁতেলী।
উম!
সঁচাকে, সঁচাকে। মই অ'! পাৰা যায়।
উম, আজি মান, বতৰটো ঠাণ্ডা চাণ্ডাও যে, তেতিয়া মানে, ঠাণ্ডা বতৰত জানা ন' ছোৱালী মানুহ মানে, কিবা ম'ম'টো কিবাটা মানে বস্তুটো বহুত মানে ভাল পায়।
সঁচাকে নেকি?
অ'! সঁচাকে। চব ছোৱালীয়ে ভাল পায় ম'ম'। মানে, কিছুমান থাকিব পাৰে। যোনবোৰ মানে, হেল্থ কনচিয়াচ বহুত আৰু মানে তোমাৰ মানে, একদম মুখ চুখ একদম পুৰা গ্ল' কৰি থাকিব লাগিব বা কাৰোবাৰ যাক মানে, খোৱাতকে বেছি নিজৰ স্কিন কেয়াৰটো আৰু নিজৰ মানে শ্লিম ফিগাৰটোহে ভাল লাগে। সিহঁতক মানে, বাৰু নালাগিব চাগে বাত মানে, যোনবোৰ আমাৰ নিচিনা খাউৰিবোৰ হয়, খাউৰিবোৰক মানে নালাগে আৰু।
স্কিন কেয়াৰ কৰি কৰিব কি, ফাৰ্ষ্টতে আৰু বডি টো মানে লাগ অ'! সেইটো নকবৈ, তেতিয়াটো মিছ চাই কিছুমানে ছোৱালীয়ে যেন ভাল অলপ মানে দেখক, মানে এ, সেইটো বুলি আৰু তোমাৰ খোৱাটোৰ লগত নো কম্প্ৰমাইজ। মইতো মানে, একেবাৰে মই যদি অলপ পেটটো যদি ওলাই যায়, তেতিয়াও নাই, মই খোৱাত থাকিম বাৰু। লাগিলে জিম গুচি যাম।
মই জিম গুচা মানে, মই ঘৰতে এক্সাৰচাইজ কৰিম। কিন্তু খাম ভাই। মইটো মোক কেতিয়াওঁ বাধা খা, খা তই যিমান পাৰ খা বোলে।
সেইটোৱে!
আগৰ লগৰবোৰে ফোন কৰে, ফোন কৰি পেলাই কি কয় মই কৈছো কি খাই আছোঁ। আকৌ তাই কয় হে, তোক যেতিয়াই ফোন কৰোঁ তই খায়েই থা
অ'! খামে, লাইফ তুমি ক'ব লাগিছিলে শুনা, ধুনীয়া মানে লাইফ টো হ'ল খাবৰ কাৰণে দিছে। তুমি চাগে নাজানাই।
অ'! কিবা এটা মানে, এনেকে হা হা, এতিয়া আমি ধৰা কি ভাত ৰাতিপুৱা সাঁজো বা চাৰে দহটা, এঘাৰটা মান বাজি যায় আৰু। তাৰপিছত তোমাৰ এই চাৰে বাৰটা মানত কিবা এটা ক্ৰেভিংস মানে, আহে আৰু কিবা এটা মানে একদম তোমাক বা কেনেকা টেঙা- চেঙা তেনেকে মিলাই পেলে কিবা কিবি নিজে বনাই পেলাই খাওঁ না। নিজে কিবা কিবি বনাই পেলাই যি মাথাত আহিব সেইটো বনাম আৰু বনাই পেলাই খাম আৰু। তাৰ দুপৰীয়াটো খাম। তাৰ পাছত আবেলি হৈছে আৰু হা, মোৰ মাথাটো কি বনাওঁ এতিয়া, কি খাওঁ এতিয়া, এতিয়া কি বনাই পেলাই খাম। ইউটিউবত মোৰ মানে, ইউটিউব আৰু ইনষ্টাগ্ৰামত তোমাৰ এতিয়া খোৱা বস্তুৱেৰে ভৰ্তিয়ে আৰু।
উম, বুজিছোঁ।
সেইটোৱে আৰু মোৰ জীৱন সেয়াই হৈছে, এতিয়া খোৱা আৰু।
মই এনেও কুকিং, কুকিং কৰি খুব ভাল পাওঁ!
তুমি বনোৱা নেকি?
মোৰ মানে ভাল লাগে। মানে, অলপ মোৰ মোৰ ভাল লাগে মানে। মই ইউটিউবতো, মই ইনষ্টাত চাই থাকোঁ ন'। নিউ নিউ মই এনেকে চোৱা ডিচ্ টাইপ মানে অলপ
উম, আমাৰ ফালে আকৌ, আমাৰ ফালে আকৌ চাব বাৰু মোক পঠাবা, তেওঁ একোৱে কাম নকৰে। মই কওঁ ছোৱালীয়ে মানে ভাল পায় এনেকে কাম
ছোৱালীৰ কাৰণে মই ভাত এই নহয়, মই সেইটো ছোৱালীৰ কাৰণে ভাত বনো মই নিজে, মানে মোৰ সেইটো হবি এটা আছে।
অ' সেইটোৱে, মানে অ' তোমাৰ তোৰ হবি আছে বাট্ ছোৱালী মানুহে তেনেকুৱা ভালো পায়। সেইটো কম মই তাক মানে
মোক ভাল নাপালেওঁ নাই তাই, মোক ভাল নাপালেওঁ নাই তাই, মোক বেয়া নাপাওঁক।
এইটো জানিব লাগে ন, সেইটো মানে পিছতকে কিবা দিগদাৰ-চিগদাৰ হ'লে, ঘৰত কোনোবা নাথাকে যে নিজৰে সহায় হয়।
অঅঅ হয় নেকি?
উম।
মই কথা এটা ভাবিলো হা, শুনা এতিয়া শুনা
উম' কোৱা।
এই লগৰটোৱে মাকচাই নোকাহোৱাকে ফোন কৰি দিছে বে।
মই এটা ক নাচছো মই এটা